অহ।
আজৰি হ'লা?
নাই হোৱা কাৰেণ্টটো গুচি গ'ল, কাপোৰ-কানি ধুই- পেলাই বাথৰুমত মানে কাপোৰ ধুবলে পানী থলোগে। তাৰ পিছত গা ধূবলে পানী কৰি আই কাৰেণ্টটো গুচি গ'ল। এতিয়া কাৰেণ্ট- কাৰেণ্টটো অহালে বহি আছো মই মানে মটৰ পানী গা ধূলে- শান্তি নাপাওঁ পিনে বহুত বেছি গৰম যে।
উমঁ, হয়।
ভাত খালা?
ভাত-পানী খাই বৈ আজৰি। মই আজি সেই- মিক্স ভাজি বনালে তাৰ পিছত আচাৰ তেনেকেই খালোঁ।
মেগী কি হ'ল?
মেগী নাই খোৱা আজি, উমঁ। তাৰপিছত নাই হোৱা। এটা পাৰি কমপ্লিট হ'ল, এটা পাৰি আধাটো কৰি আছো আৰু এটা পাৰি আছে।
গ্ৰুপত যে কিবা হেৰি নটিফিকেশ্যন দিছিলে চাইছিলা?
নাইছোৱা।
সেই ওৰচত, ইন্টাৰ্ণশ্বিপৰ ক'ত গ'ল, নটিফিকেচন দিছে।
চাৰে নে? মই চোৱা নাই এতিয়ালৈকে।
দ'হ পেজৰ ৰুল।
অঔ।
মই পঢ়া নাই বাৰু এতিয়া চাইছোহে।
পিছত চাম তেতিয়া।
অঁহ।
মই সে আজি- গৰম যিহে বাথৰুমলে পানী নি গা ধূৱাতকে বোলো কুৱা পাৰতে গা ধুও। তাৰপিছত- গা ধুই থাকোতেই পগলা মানুহ এটা আহি পেলাই পিছফালে পালেহি নহয়।
অঔ।
মই ভিতৰলে, মই মানে ভয়ত দৌৰি গুচি আহিলো ভিতৰলে।
অঁহ।
সেয়া মোৰ অৱস্থা ৰাতিপুৱাই।
পিছফালে সেই আকৌ ধুবলে আমাৰ গোটেই মুকলি যে।
অ আমাৰ ইমান প্ৰব্লেম নাই
আমাৰ প্ৰব্লেম আছে
গল কাৰেণ্ট প্ৰথম ভল্টেজ কাটিলে
উম
এতিয়া কাৰেণ্টটো গ'ল শুৱা ৰুমটো ইফালে গৰম
আমাৰ বাও সেই ৰুমকেইটা ইমান গৰম নহয়
তোমাৰ ভাল পকাত হলেও পৰি থাকিব পাৰা
নহয় সেই ও আহিছিলে গ'লগে আকৌ তোমালোকৰ ফালে কাটিলে আমাৰ ফালে দিছিলে আকৌ গলগে
উম ভাত কিহেৰে বনালা
ভাত মই নাই বনোৱা দেউতাই কিবা ভাজি বনালে মায়ে হেল্ল
অ শুনি আছো কোৱা
মায়ে দালি বনাই আছে
উম
ভাত বনাবলে নাই আজি কি হ'ল ৰাতিপুৱা পাঁচটা বজাৰ পৰা টিউচন আছিলে
অ
টিউচনৰ ছোৱালীজনী হেৰি হ'ল অ উম পাঁচটা সোতৰ দিনো সাৰ পাইছে টোপনি মই পিছত ফোন কৰিছো বোলো তই আহিছিলি নেকি মই কিন্তু টোপনি গৈ বোলে মই নাযোৱা হেৰি টোপনি মোৰো টোপনি গলো পাঁচটা সোতৰত সাৰ পাই আছো সেইটো কাৰণে নগলো তাৰপিছতদি সাৰ পাইছো ছটা বজাত মানে পাঁচটাতো পাঁচটাই ছটা বজাত ক্লাছটো হেৰি হ'ল অ উ মানে কৰিব লাগিছিলে ছটাৰ পৰা সাৰ পাইছো ছটা পঞ্চাশত
উম
তাৰপাছত আকৌ ফোন কৰিছো সেই বোলে আজি স্কুল নাযায় মই ভালেই পালো তাৰপাছত নটালৈকে ক্লাছ কৰিলো
অ
ঘৰ দুৱা সাৰি মেলি কাপোৰ আছিলে কাপ কাপোৰ ধুই হ'ল কাপোৰ মেলিলো এতিয়া গা ধুবলে ৰখি আছো
মোৰ কাপোৰ কানিৰ আক ধুবলে নাই বাৰু অকল জিন্স এটা আছে মই সেইটো থৈ দিছো আৰু এদিন বা দুদিন পিন্ধিহে ধূম
অ মোৰ অ মোৰ জিঞ্চ বোলোতেহে মনত পৰিছে মোৰ পেণ্টটো ধুবলে আছেই সেইদিনাখনি দললে পিন্ধি যোৱা পেন্টটো
অ
আকৌ বা ভাগৰ লং পেন্টটোও ধুব আছে আজি নোধোও থাকক এতিয়া মই আধা ধোৱা পিছত আকৌ উলিয়াই বেয়া পাওঁ কাপোৰ
উম মই গা ধোৱাৰ পিছত বিশেষকে কাপোৰ ধুব নোৱাৰো
মই হে ন গা ধুবলৈ এতিয়া ৰখি মই এইটো ৰখি যে আৰু অশান্তি পাওঁ লগে লগে গা ধুবলৈ পাব লাগে।
অঁ
মানে সেই কুঁৱা পানীবোৰত যি দি পৰি থাকে নহয় খজুৱাই পানীটোৱে। উম গছৰ তলত যে মানে পোৱাতটো
উম।
ডাককীয়া আজিৰ আকৌ নতন এটা ক্লাছ ষ্টাৰ্ট হ'ব।
উম। মই কম্পিউটাৰ যাম বুলি ভাবিছিলো কি কৰো জানো। যিহে ৰ'দ দিছে।
উম এ চবেই যে পঢ়া হেৰি কৰি আছে মই যে একো পঢ়া নাই গম পাইছানে।
মইও পঢ়া নাই।
আমাৰ লগৰ বহুতে কিবা কচিং কৰি আছে কিবা কৰি আছে।
অ কোনেও মানে এনেই নাথাকে। মোৰ টকাও নাই কচিং কৰিবলে।
উম।
সময়ো নাই। লোকে পঢ়িবলে বিচাৰিছে মই টকা কেইটামান ঘটিবলৈ বিচাৰিছোঁ।
মোৰো এই মোৰ চব টকাও ঘটিব লাগে পঢ়িবও লাগে, চম্ভালিবও লাগে। ধে মোৰ চব লাগে মানে।
মই মাটি ৰুবলৈও যাম এবাৰ ক'ৰবাত পালেই হ'ল আৰু।
মাটি ৰুবলে আকৌ মই নাজানানোৱেই। মই মানে এতিয়া শিকিবলৈও সময় নাই নহয়। যিটো বয়সত শিকিব লাগিছিল সেইটো বয়সত ঘৰৰ পৰা নোলালোৱে। আৰু এতিয়া মানে শিকাৰ সময় নাই। বিশেষকে এতিয়া এতিয়া টাইম এভেইলেবোল। এতিয়া কথা নাই।
হয়।
এতিয়া আকৌ মোৰ নিজৰ উশাহ নিশাহ ল'ব লাগে কেতিয়াবা চিন্তা কৰি থাকো।
মই মাটি ৰুবলৈ যাব লাগিব টকা কেইটামান গোটাই ল'ব লাগিব। নহ'লে সিফালে মোৰ মেচিন আনিবলৈ শৰ্ট হৈ যাব পইচা।
উম উম।
মোৰ এই লখিমপুৰ যাব লাগে কালি সেয়া পইচা পাইছিলো কালি মেডিচিন আনিলো দেউতা মাৰ ভাগৰ।
অঁ
তাৰপিছত এতিয়া আজি আজি মানে মইও লাষ্টত ফাৰ্ষ্ট উইকৰ ভিতৰত মাতিছো। প্ৰথমতে মই দুই তাৰিখে যাম বুলি ভাবিছিলোঁ।
অঁ
যদি এতিয়া মই পিছুৱাই চাৰি তাৰিখলৈ নিছোঁ। মানে তিনি তাৰিখে মই ক্লাছ ষ্টাৰ্ট কৰিছোঁ। তিনি তাৰিখে দুঘৰ মানে পইচাঁ দিলে মই যাব পাৰো।
উম।
তাকে শনিবাৰলৈকে ৰখোঁ নেকি ভাবি আছোঁ। আৰু তাৰ পিছত ৰখিলেও বৌ হঁত তিনিচুকীয়া যাব। মই আকৌ অকলে যাব নোৱাৰিম।
বৌ হঁতেও যাব মানে?
ন' অকল বৈ যাব মোৰ লগত।
অঁ অঁ।
মানে মই অৱশ্যে অফিচটো চিনি নাপাও মানে মই।
অঁ।
এতিয়া সেইটো যাব লাগে আৰু অকলে যাবলৈ দিগদাৰ হয় যে।
হয়।
মই লখিমপুৰলৈ অকলে ওলাবগৈ নোৱাৰো মানে।
তাৰ পিছত ই এ বৈত আকৌ মানে গাড়ীত গ'লেও ঢেৰ পইচা খৰচ হয়, এতিয়া স্কুটি লৈও যাবলে নিদিয়ে। তা কে চিন্তা কৰি আছো। আকৌ দিনটো খৰচ হ'লে খোৱা বোৱা আছেই।
তাকে।
কালি কিমান ঘুৰিলো, কালি ৰাতিপুৱা গলো ফুলনি থান তাৰ পিছত এল আইচি এই কিবা প্ৰিমিয়াম কাটিব গ'লোঁ। এনেই তাত নাইন ফৰ চেণ্টাৰতে তাতে মানে বহুত টাইম হ'ল এটা চেণ্টাৰ পৰা পঠিয়াই দিলে সেৰি বুলি নেট নাই।
উমঁ।
তাৰপিছত এটা চেণ্টাৰ ৰখিলোঁ।
মোৰ ভাইটিয়ে মই পাতি আছো ক'ৰবাত ফুৰিবলৈ যাওঁ বুলি।
হুম। উমঁ' ক'তনো ফুৰিবলৈ যাবলৈ হ'ব, জুলাই মাহটো ক্লাছ কৰাৱাটে যাব।
আমি অলপ ইফালে সিফালে যাব লাগিব দুইটা।
উম। কৰি ইফাল সিফাল যাবা বা।
ফুৰিব লাগিব অলপ, নহয়। বাঘ মানে মানুহৰ ঘৰলে নহয়। এনেই ওচৰে পাজৰে ধৰি লোৱা। তেনেকে। মোৰ, মা চিৰিয়েল চাই আছে।
মোক কালি হেৰি মেছেজ দিছিলে কিবা বেংক ডিটেইলছ দিবলৈ। তাৰপিছত আজি কিবা ফৰ্ম এখন ফিল আপ কৰিব আহি আছে মই বুজা নাই।
মই সেইবোৰ নাজানো।
আকৌ সুধিব লাগিব।
সুধিব লাগিব ঘৰত মানুহ নায়েই।
ক'ত বা গ'ল?
পথাৰ।
অঁ। অঁ' কথা কি হৈছে মিচিঙেহে জানে আৰু। কালি ৰাতি মই টোপনি তাৰপিছত ই হেৰি দেতাৰ আকৌ চেলাইন খুলিব লাগে।
অঁ।
মাই আকৌ জোগাই দিছে তেতিয়াহে সাৰ পাইছো চেলাইন খুলিবলে।
অঁ' দেৰিকে খুলিছে মানে।
চাৰে দহটাত আজৰি হৈছেহে চেলাইন গৈ।
অহ'।
পাছত দেউতাই খালে নাখালে নাজানো, মই মানে তেতিয়াই টোপনি যে। তাৰপিছত এই শুলোঁ, শুইহে সাতটালৈকে সাৰে নাপালোঁ।
হয় কেতিয়াবা টোপনি যায়। মই আজি নটা বজাত উঠিছোঁ।
ন মোক যদি মানে সেই ফাৰ্ষ্ট ক্লাছটো আহিলেহেঁতেন পাঁচটা বজাত তেতিয়া মই আৰামচে সাৰ পাওঁ, কিন্তু তাইও সাৰ নাপালে। যে স্কুটিৰ ব্ৰেগডাল যে বেয়া হৈ আছে, কেবুল চেঞ্জ কৰিব লাগে।
মোৰ ব্ৰেগ এডাল বেয়া হৈ আছে।
মানে মই সুধিলোঁ কালি দেখুৱাইছিলোঁ। কালি দেখুৱাইছিলোঁ বোলো ব্ৰেকডাল কিবা এটা বোলে তোৰ কেবোলডাল চেঞ্জ কৰিব দিব মানে অকণমান সময় নহয় ভালে মান সময় লাগিব।
আজি মাতিছিলে, তাৰপিছত বোলো আজি মোৰ সময় নাই।
মোৰ হেন্দেলডাল অকমান বেকা হৈ আছে, ব্ৰেকডাল ঠিক কৰিব লাগিব।
কিমান লয় ঠিক নাই, তিনিশ মান ল'ব চাগে মানে যিমান নহ'লেওতো কিনা পইচাটোতো ল'ব, লগোৱা পইচা নল'লেও।
উম'
সেইটো কাৰণে বোলো দুদিনমান থাকক, মোৰ হাতত বৰ্তমান পইচা নাই। বাকী ৰিপৰ্ট বনাইছা?
সেই একোৱেই কৰা নাই।
মোৰ হে খোলা আগে আগেহে ভাবিম আৰু।
তাকে এতিয়াৰ পৰা কি কৰিম নো, সাধাৰণ ৰিপৰ্ট এটাহে।
তোমাৰ কেইযোৰ কাপোৰ ওলাব?
মোৰ উলিয়াব লাগিব, যদি অৰ্ডাৰ পাওঁ। নহ'লে নাই এটা হেৰি গাটো বেয়া আজি, জ্বৰ উঠিলে কালি ৰাতি। ৰাতিপুৱা ত আহি এপৰ মান মোৰ লগত হৈছে, সি তাৰ পিছত মোক কৈছে মোৰ যে জ্বৰ উঠিছে, মই বিয়পাই দিবলৈ আহিছোঁ। মোৰ মানে পিছ ৰাতি ৰাতিটো ভালকে সেই তিনিটামান বজাত সি আহিছে নহয় তেতিয়াৰ পৰা মই পাঁচটামান বজালৈকে, ছটা বজালৈকে টোপনি যাবই পৰা নাই ভালকে, মই অকলে শুই থাকো। দজা পিনে সি মোক অ' বা অকমান ইফালে যোৱাচোন, মোক এতিয়া তুমি পেলাই দিবাগে। তেনেকে আছে তাৰ পিছত আকৌ অ' বা অকমান ভৰিতো পিটিকি দিয়াচোন। সি মোক জ্বৰ বিয়পাবলৈ আহিছে।
এতিয়া কি কৰিছে?
নাই ভাইটি খা ঘৰত।
উম' খানা টো ইয়াত খালে, নে তাত খালে?
ইয়াত খালে, খাই বৈ গ'ল।
উম'
হে বেহাৰবাৰী চাই আছিলোঁ আমি, তুমি ফোন কৰোতে চবেই। ভাত খাই-খাই তাৰপিছত সিয়ে ফোনটো কাটিছে।
মই সেই সেই এইটো কথা, এইটো পাতিব লাগে, মই ঘৰ সাৰি আছিলোঁ। বোলো ঘৰৰো সাৰি থাকো, কথাও পাতি থাকো বুলি ফোন মাৰিছিলোঁ।
অ' মায়ে কৈছে মোক পিছত।
এইটো উদ্দেশ্যেৰে ফোন মাৰিছোঁ মানে।
অঁ মই গম পাইছো মই বোলো একেবাৰে ভাত খাই আজৰি হৈ কৰিম।
তাছত তুমি আজৰি হলা, মই কামত ধৰিলো।
মোৰ ঘৰচৰ মচিব লগীয়া নাই। আমাৰ এক টাইমৰ কাৰণেই খাই দিলো পিছত ফল মূল কিবা এটা খাই দিম আও।
আমাৰ ঘৰ মুচিবলে আছিলে মানে পকা ৰুমতটো। উম' সেইনাখনিয়ে মুচিব লাগিছে মোৰ মুচিবলে নহ'লে আজি মুচিছো। এ আমাৰ এতিয়া ঘৰ দুৱাৰ বোৰ সায়ি থাকোতে পৰ লাগে মোৰ।
উম'
বা কে জা-